অঁ শুনা পাইছানে? হেল্ল'?
অ মই পাইছো, তুমি পোৱা নাই শুনা?
অ অ, পাইছোঁ পাইছোঁ।
কি কৰি আছা?
কি কৰি আছা?
এ মই এনে বাগৰি আছোঁ।
অ বিচনাত বাগৰি আছা?
অহ।
অ, অ, অ। ময়ো তোমাৰ এনেই বিচনাতে পৰি আছো।
অ অ। বাকী খবৰ ভাল?
ভাত, পানীটো খোৱা হোৱা নাই ন?
নাই খামহে অকমান পাছত। তুমিতো খালা?
অ অ মোৰ খবৰ খাতিৰ ভালেই, তোমালোকৰ?
আমাৰ ভালেই।
অ, আজি দৌৰিব গৈছিলা?
ৰাতিপুৱা নগলো হেৰি আবেলিহে যাম এতিয়া। পাঁচটা মানত। পাঁচটাত‌ যাম মানে ফিল্ডত অ ল'ৰা ছোৱালী ল'ৰাবোৰে ফুটবল খেলি থাকে যে, সেইটো কাণে ভুলকৈ যাব নোৱাৰি।
অ, অ, অ। এ তুমি অকলে দৌৰা নে নে গ্ৰুপত দৌৰা?
যায় লগৰ কেইজনী মানে যায়। আমি আগতে তিনজনী আছিলো। এতিয়া এই আগতেই মানে চিনাকি তেনেকুৱা বা কেইজনীমান আছে। চাৰি পাঁচজনী মান যায়। গোটেই সেইদৰে
অ', অ', একেলগে দৌৰানে নে বেলেগ বেলেগকে দৌৰা?
মানে আৰম্ভণিটো একেলগে কৰোঁ আৰু জোনে যিমান পাৰে, আৰু পাঁচ পাক, ছয় পাক, সাত পাক যোনে য'ত সি যায় আৰু।
অ', অ', তুমি এতিয়া কেই পাক দৌৰি আছা তাত?
ছপাক, সাত পাক আৰু যোন দিনা বেছিকে ন পাক মান হয়, তাতকে বেছি নেযায় আৰু। নোৱাৰোঁং গৈ।
উম, উম, উম। মই তোমাৰ তাত। দছ পাক, এঘাৰ পাকলৈকে গৈছে।
অ,।
কিন্তু, এই। তেতিয়া হ'লে কি বুলি কয় তুমি তাত ছপাক, নে কেইপাক দৌৰিলেই হৈ যায় নেকি?
ছপাক দৌৰিলেই হৈ যায়। আছোঁ পিছত যে।
অ',। অ', বেছিকে দৌৰিলে ভাল, নিজৰ কাৰণে ভাল বাৰু।
অ,। মানে ছপাক দৌৰিলে হৈ যায়। ষোল্লশ বিশ হৈ যায়। ষোল্লশ হৈ যায়, কিন্তু, সাত পাক মান সাত পাক মান যদি তুমি ওলাই যাব পাৰা, সাত পাক মাৰি থাকা তেতিয়া তুমি ধৰ ধৰ
তুমি, তুমি মোটামুটি যে আ, ছয়, সাত পাক নাইবা আঠ পাক দৌৰিবলৈ চেষ্টা কৰা। কাৰণ তুমি যিমানটো মানে, আৰু টাইমটো চাবা দেই, মানে সময়টো চাবা।
অ', আঠ মিনিটত ওলাব লাগিব। কিন্তু এ, ছয় মিনটত ওলালে ধৰা নম্বৰটো বেছিকে পাম আৰু বিশ মান কে।
যেতিয়া পায় অ, উম, এতিয়া তুমি টাইম চাইছা?
টাইমটো মিলোৱা নাই। আঠ মিনিট মান লাগে যায় ছাগে ছয়পাক, সাত পাক মান মাৰোতে। মিলাব লাগিব, টাইম মিলাবলৈ বহুত স্পীড লাগে, দিব লাগিব।
উম, উম, গম পাইছোঁ। তেওঁ তুমি আগত চাবা টাইমটো মিলাবৰ কাৰণে।
অ',।
মোৰ, মোৰ তোমাৰ দৌৰি থাকোঁতে, তেতিয়া ছপাক, ছপাক দৌৰোতে তোমাৰ হেৰি সাত মিনিট কিমান ছেকেণ্ড লাগিছিলে।
অ', অ আৰু জাম্পটো কিমান লাগে জানানে? জাম্পটো কিমান তেৰ নে চাৰে তেৰ?
আহ তেৰ, তেৰ, তেৰ, চাৰে তেৰ মাৰিলে ভাল আৰু
অ', অ।
কিন্তু, মানে মোৰ জাম্পটোহে বেছি নাযায়।
মোৰো জাম্পটো নাযায়।
এই
এ, এ দৌৰৰ স্পীড হ'লে, বেছি জাম্পটো যায়।
অ', অ', সেইটো হয় বাৰু, তেওঁ মানে মই আগতে একেলগে দৌৰি থাকা, দৌৰি আছিলোঁ ন? আমাৰ এই মোৰ লগৰ
অ', অ', এই সমীৰণ এ, বাক কৈছোঁ।
অ', অ', অ।
উম, তোমাৰ কিমান হ'লেও, কিমান মান হৈছিলে আগতে?
এ, মই যে জাম্প সেনেকে ইমান নামাৰিলোৱেই।
অ।
মানে ৰানিংটো বেছিকে কৰিলোঁ, জাম্পটো নামাৰিলো, মই তোমাৰ জাম্পটো আমাৰ এই মাটিত খন্দা বাকৰিত যে
অ।
তাত, তাত প্ৰেক্টিচ কৰিছিলোঁ। বেছি নাযায় এঘাৰ বাৰ সেনেকে যায় বেছি নাযায় মোৰ।
অঁ। নেকে কৰানৰ মূৰত কেতিয়াবাহে মাৰো য বেছ কমাৰ ভাল হয় নাই দৌৰত তুমি ভালকাবনো মানেৱা নাই, কাৰণ ছয় মিনিটৰ লোৱাটো আমাৰ কাৰণে সম্ভৱ নহয় ইমানকে। অঁ ষোল্ল সোতৰ, পৰা বিছ পোৱাতটো সম্ভৱ নহয়, কিন্তু যদি জাবতটো ভালকে ভালকে নম্বৰ পৰা যায়
জাপটোত জাপটোত মানে তোমাৰ গোটাকে তুমি নাম্বাৰটো পাবা। কিন্তু মানে এই দৌৰাটোত বেছি আকৌ দৰাটোত এয়া কৰিব লাগিব গুৰুত্ব দিব লাগিব কিন্তু মানে এই জাপত বেছিকে নম্বৰটো পায় আৰু।
অঁ।
উন, তুমি যিমানতটো মাৰিব পাৰা গোটাকে পাবা নাম্বাৰটো আৰু।
অঁ, সুধিলেহে গম পাম আৰু, কি হব অক্টোবৰত।
কাম এটা কৰিবা এই তোমালোকৰ লগত ল'ৰাবোৰ দৌৰিবলৈ যায়
অঁ, লৰাবোৰ তেনেকে নাযায় লৰাবোৰ ৰাতিপুৱা যায় আগতে গৈ আছিল যোৱা নাই যোৱা দেখোন এতিয়া।
অঁ, ৰাতিপুৱা যাবলৈ চেষ্টা কৰিবা তেতিয়া মানে কি হয় এই সিহতে এ, জাপ মাৰিবৰ কাৰণে ঘৰৰ ওচৰৰ মানুহ ঘৰৰ পৰা কোৰ লৈ আহে।
অঁ, আমিও আনো আমিও খুজিলে দি দিয়ে মানুহ ঘৰে আমি আনো কেতিয়াবা।
অঁ, কোৰেৰে ধুনীয়াকে খান্দি সিহঁতে খান্দি দিয়ে ন বস্তুতটো এনেটো খন্দাই থাকে বালি দি থৈ দিয়া আছে চাগে। অঁ, তাৰ পিছত এই সিহঁতে মাৰিলে তোমালোকেও মাৰিবা। আমাৰ আমাৰ টাইমত ভাল আছিলে ল'ৰা খিনি সিহন
অঁ, আগৰ ল'ৰা খিনি ভাল আছিল আমি শুনিছো মানে
অঁ, আগতে ল'ৰা খিনি লৰা খিনি ভাল আছিলে মানে কি হয় ছোৱালী খিনি প্ৰথমতেহে মাৰিব লৈ দিয়ে। খান্দি কৰি যে সিহঁতে, সিহঁতে বহুত মানে এয়া দিয়ে আৰু উম, গুৰুত্ব দিয়ে যে মাৰা, মাৰা তোমালোকে মাৰাচোন কিয় নোৱাৰিবা মাৰা। কেনেকে মাৰিব লাগে, সেইবোৰ শিকাই কৰি দিয়ে সুবিধা বহুত আছিলে মানে সেইটো টাইমত আৰু।
অঁ, এই ইহঁতেও কৈছে ভাল আছিল, আগৰ লৰা খিনি এতিয়া মানে ল'ৰা খিনি আমাৰ লগৰ সৰু সৰু বেছি ডাঙৰ নহয় ঊনৈশ বছৰ, ওঠৰ বছৰ সিহঁতেও দিয়া নাই যেনেকে
অঁ।
তাৰপিছতে হেৰি এতিয়া সিহঁতে মানে অঁ, সিহঁতে মানে এইটো ডাঙৰ কোনো যোৱাই নাই আৰু যোতে ডাঙৰ গৈছে সিহঁতে তেনেকে নাযায় দুই তিনি দিনৰ মূৰত যায়। মানে আকৌ এইবাৰ মানে ইহত লৰাকেইটাই বহুত দিন হল যোৱাই নাই, সিহঁতে ইণ্টাৰভিউ দিছিলে তাৰপিছত ভালে হৈছিলে হেৰি চবতে ওলাই গৈছিলে কিন্তু লাষ্টত নাম নাহিলে এতিয়া গোটেইখিনি খেল নোযোৱা হ'ল। জানো কি হ'ল নাজানো আৰু অগ্নিবৰতো দিছিলে, আৰু কিহবাত কিহবাত দিছিলে এছ, এছ, চি দিছিলে।
অঁ, অ, অ, অ।
অগ্নিবিৰটো বহুত কম পোৱালিৰ নাম আহে।
তাকেতো। আৰু কষ্টও আছে সেইটো কিন্তু মানে সেয়া আৰু চাৰি বছৰ'হে কৰিব লাগে।
অঁ', তাৰপিছত জানো আজিকালি হেৰি হ'ব বুলি শুনি আছো। কিছুমানে কৈছে পাৰ্মমেনেণ্ট হৈ যায় কিন্তু হৈছে নাই ভালকে গম পোৱা নাই।
নাই-নাই, হৈ যায়, হৈ যায়। মানে যোনবোৰে বেছিকে সেই চাৰিবছৰ বেছিকে কৰিব পাৰে ন'- চব মানে গোটেইখিনি আয়ত্ব কৰিব পাৰে তেতিয়া সিহঁতক ৰখাই দিয়ে। বেলেগ-বেলেগ ডিপাৰ্টমেন্টত দি-দিয়ে আৰু।
কিন্তু চবেই পাব বুলি হেৰি নাই আৰু তাৰে কেইটামান মানুহে গোটেই খিনিও নাপাব।
উম-উম-উম। কষ্টও আছে কষ্ট - কৰিব লাগিব আজিকালি চবতে কষ্ট ন'।
অঁ', সেই কষ্ট নকৰি ক'তনো পাবা আৰু।
সেইটোতো হয়েই। এতিয়া - ভাল এ কলেজত চিট পাবলো তোমাৰ ভাল পাৰ্চেন্টিছ লাগিব।
অঁ', আৰু কিমান অসুবিধা আমি হেৰি লওঁতে- মেজৰ কাৰণে কিমান দিগদাৰ হৈছিলে চিট লোৱা সময়ত।
অঁ', এইবাৰে তেনেকুৱা হৈছে তেজপুৰ কলেজত বোলে। দৰং কলেজত চবতে সেনেকুৱা - প্ৰব্লেমবোৰ।
অঁ', যোৱা বাৰতকৈ এইবাৰ বেছি এইবাৰটো কাটববোৰ বেছি মাৰিছে যোৱাবাৰত আমাৰকৈ বেছি মাৰিছে।
সেনেকুৱা বহুত অসুবিধা হয় ন' পোৱালীবোৰ এ' বহুতখিনি অসুবিধাৰ সন্মুখীন হ'ব লগা হয় আৰু।
মানে ধৰ এই বহুতো মেধাৱী ছাত্ৰ-ছাত্ৰী আছে সিহঁতে তো - হেৰি পাৰ্চেণ্টিছ সিহঁতৰ অলপ বেছি হয়।
অঁ।
সেইটো কাৰণে হৈ যায়।
তাকে, মই নিউজত পাইছো তেজপুৰ কলেজৰ এইবাৰ বহুত -
অঁ', এইবাৰ হেৰি - এইটো তেজপুৰত ইমান মৰা নাছিলে আগতে, মই যোনবাৰ লৈছোঁ তাৰ আগৰ বছৰলৈকে - মোৰ ধৰ ৰাজনীতি বিজ্ঞান সিহঁতে তেতিয়া মাৰিছিলে উমঁ- ছিক্সটি ফাইভ হ'বলা এনেকে কাটব অফ মাৰিছিলে।
উম-উম-উম।
মই যোনবাৰ লৈছো অঁ', মই যোনবাৰ লৈছো সেইবাৰ একটিক্স মাৰিছে। আৰু দৰঙতো নাইনটি ওৱান মাৰিছিলে।
আমাৰ দৰঙতো তো তোমাৰ ম-মোৰ টাইমত আৰু, মইতো তোমাৰ দৰঙত মই সেয়া কৰিছো অনলাইন কৰিছিলো, আকৌ তোমাৰ তেজপুৰ কলেজতো কৰিছিলো। মানে যোনখনতে পাওঁ আৰু সেনেকুৱা আছিলে মানে। তাৰপিছতে এই তোমাৰ এইফালে দৰং কলেজতো উমঁ' অসমীয়াত মানে তোমাৰ মেজ- ৰ লবলৈ পাৰ্চেন্টিছ লাগে। আমাৰ মানে তোমাৰ তা'ত বহুত শতাংশ - লাগে মানে- পাবলৈ। চবতে ৰাজনীতি বিজ্ঞানত তোমাৰ আমাৰ টাইমতে মাৰিছিলে - এইটটি, এইটটিন নে এইট্টি ফাইভ সেনেকে কিবা এটা মাৰিছিলে।
অঁ', এইবাৰতো দৰং কলেজৰ সেই ৰাজনীতি বিজ্ঞানত নাই। টি, থ্ৰী মাৰিছে।
উম বহুত মাৰে সেইকাৰণ ত এতিয়া কিবা এটা ভাল, এখন কিবা এটা পঢ়িবলৈ হলেও তোমাৰ সৎকৰাতো বেছিকে লাগিব ন।
অ কিন্তু ইমান যে হেৰি হতা হতাহতো বহাইছে। অ অ মানে ইমান শতাংশটো বহাইছে কিন্তু আমাৰ থলুৱা ল'ৰা ছোৱালবোৰে নাই, এইবোৰ বেলেগ জেগাৰ ল'ৰা ছোৱালী বোৰেহে বেছিকে পাইছে চি হেৰিবোৰ,
উম, অ এতিয়া আমাৰো থলুৱা, ল'ৰাবোৰ ল'ৰা ছোৱালী বোৰনো ক'ত যাব ন?
সেয়াই ধৰ বাহিৰৰ পৰা অহা ধৰ, বেলেগ বেলেগ অ হেৰি জিলাৰ লৰা ছোৱালী বোৰ আহিছে আহি পেলাই লৈ লৈছে নিজৰ জেগাত ধৰ ভাল, কলেজ বা মহাবিদ্যালয় নাথাকে যেতিয়া লৈ গৈছে, তুমি আমাৰ থলুৱা বোৰৰ কিন্তু আমাৰ থলুৱা ল'ৰা ছোৱালী প্ৰথম লিষ্টৰ নাম। নাহেই কাৰণ নাইনটি ওপৰত নাহেই আমাৰ এনেকুৱা জেগাত ইমান বাই শতাংশ নাপায়েই।
উম
সিহঁতে ভালকে নহয় দে, ত
তোমালোকৰ এই উম তোম তোমালোকৰ, উম তোমালোকৰ এই বিভাগটো কেনেকুৱা ছাৰ বাইদেউ শুন ভালনে, ভালকে পঢ়াই নে?
আমাৰ হেৰি লৰা' ছোৱালী বিৰাত ভাল মানে ছাৰ বাইদেউহঁতো বহুত ভাল আৰু পঢ়াই দে ভালকে পঢ়াই মানে চাৰিজন, শিক্ষক আছে গোটেইকেইজনে ভাল।
উম উম আমাৰো তোমাৰ দৰং কলেজত মই পঢ়ি থাকোতে, আমাৰো অসমীয়া ছাৰ বাইদেউসুন বহুতে ভাল মানে বহুত সহায় কৰে আৰু,
অঁহ
ক্লাছো ভালকে হয়।
বহুত মানুহে মৰমিয়াল এতিয়াও আমি ছাৰ বাইদউতৰ লগত কথা পাতো আমাৰ নাম্বাৰ আছে।
অ আমাক আকৌ মানে অন্য অন্য বিভাগ বোৰ যেনেকে, বিষয়বোৰত হেৰি চাৰ বাইদেউ বিলাক এনে গ্ৰুপবোৰ থাকে ন এনে সিহঁতক একো নকয় আমাৰ কিন্ত সৰু সৰু এটা, হেৰিলৈকে পুৰা গ্ৰুপত দি দিয়ে ধুনীয়াকে বুজাই দিয়ে ধৰ, আৰু কেতিয়াবা আমি এনে গুচি যাব লগীয়া হয় কলেজ, আমাৰ কিবা বন্ধ হলে ধুনীয়াকে কৈ দিয়ে চব দি দিয়ে একদম।
উম
অসুবিধা,
উম উম উম উম উম, আমাৰো একে আমাৰো ভাল দেই চব ফালৰ পৰা। মানে কেনেকুৱা কি ধৰণৰ, মানে এইটো পঢ়িবা সেইটো পঢ়িবা সেনেকুৱা মানে আৰু বহুত খিনিয়ে ভাল আৰু আমাৰ। অ মিলা প্ৰিতিতো বহুত আছে মানে।
অ আমাৰ খালি এতিয়া নতুন অধ্যক্ষ এজন আহিছে হেৰি, তেওঁহে খালি, গোটৈই যিমান ধৰ তেওঁ ফেচাচ ফেয়াৰবোৰ পাতে বেছিবোৰ উঠাই দিছে কলেজৰ এনে আগত, সেইবোৰো ভাল আছিলে এইবছৰ ক্ষেত্ৰত বেছিবোৰ উঠাই দিছে।
অহ সেইজন আমাৰ দৰঙৰ পৰা গৈছে নেকি ন, উম উম উম কিন্তু আমাৰ দৰঙৰ প্ৰিন্ঞ্চিপালজন বহুত ভাল। বহুত ভাল মানে আৰু বুজি পাই। ছাত্ৰ ছাত্ৰীৰ সমস্যা সমূহ বুজি পায়
অ আৰু সেইবোৰ পাতিব লাগে কাৰণ সেইবোৰ সেইবোৰ নহ'লে ন ক'ত হ'বনো কাৰণ ক'লেজত অকল কেতিয়াবাতো মনোৰঞ্জনৰ কাৰণে কিবাটো থাকে ন
উম উম আমাৰতো চব পাতিছিলে দেই
অহ
চব পাতিছিলে আমাৰ